গুড আফ্টাৰনুন। শুনি আছা।
শুনিছোঁ।
কি কৰি আছা?
এই শুই আছিলো, তুমি?
ময়ো শুইছিলোঁ, অলপমান উঠিলো আৰু।
উম উম।
মুখ, চুখ ধলো।
চাহ নাই খোৱা, নেমু পানীহে খালো।
বাপৰে চৰ্বত।
উম, ইমান গৰম।
গৰম, ৰ'দ দি আছে নেকি বহুত?
ৰ'দ বুলি নহয় এতিয়াতো ৰ'দ নাইকিয়া হৈ গ'ল, কিন্তু মানে বহুত বেছি গৰম দিছে। আজি।
উম, বহুত গৰম বাৰু। তাৰপিছত ভাত কিহেৰে খালা, আজি, এতিয়া?
ভাত তেতিয়া মাছ আৰু মাছৰ পেটো আছিল, আৰু দালি।
উম, উম, ঠিকে, ঠিকে।
উম।
তাৰপিছত আৰু ঘৰৰ মানুহ বিলাক, ঠিকে আছে, ভালে আছে?
আছে, আছে।
উম কোৱা আৰু।
আৰুনো কি কম।
এ তুমি, মডেলিং মডেলিং ক্লেজে থাকে। সেইটো বস্তুৰে বনোৱা ন কিবা কিবি।
সেইটো মল্ডেদ ক্লে কয়।
মল্লিক ক্লে বুলিহে কয় নেকি?
মলডিত।
মল্লিত
উম উম উম।
বহুতে দেখোন মডেলিং ক্লে মডেলিং ক্লে এনেকে কয়।
না সেইটো হেৰি হয় হেৰি হে তাৰ বেলেগ এটা মানে টাৰ্মো আছে কিন্তু মই সেই টাৰ্মটো নাজানো।
এই মাটিৰ নিচিনা যে আঠা আঠা সেইটো নহয় জানো?
অ গম পাইছো সেইটো সেইটো দি বনাও বস্তু।
আচ্ছা আচ্ছা আচ্ছা, কি কি বনাই পাইছা সেইটোৰে?
সেইটোৰে মই তোমাৰ ফুল বনাই পাইছো, তাৰপিছত এটা আৰ্ট আছে নহয় লিপান আৰ্ট বুলি
উম উম।
লিপানাৰ্ট কৰিছোঁ তাৰ পাছত আৰু আৰু এনেকে মানে ট্ৰে বনাইছিলোঁ এখন।
উম, উম।
তাৰপাছত সেনেকে মানে সৰু সুৰা বস্তু আৰু বেছি হেৰিও নহয়। সেই লিপনাআৰ্টত বেছি ইউজ কৰোঁ, মই মানে সেইটোক ক্লে।
উম, উম, উম। তাৰ পিছত এই সেইটোৰ নিচিনা এটা বস্তু এটা আছে নহয় মাজুলীৰ যে মুখা শিল্প
অ'
সেইটো বস্তু জানা নে নাই?
সেইটো মানে ভালকে নাজানোঁ কিন্তু শুনিছোঁ।
উম, সেইটো বস্তু মানে কি তোমাৰ এই কুমাৰ মাটি বুলি যে কয়।
অ'
কুমাৰ মাটি চিনি পোৱা নে নাম শুনিছানে? চিনি বাৰু মইয়ো না পাওঁ। কোমাৰ মাটি বোলি এটা বস্তু আছে আৰু
মই হেৰি অ' আমাৰ মৰিগাঁও এফালে তোমাৰ কুমাৰ গাঁও বুলি গাঁও এখন আছে। শুনিছা চাগে নাম। সেই তাতে সেই সেই মাটিটো মই তাত দেখিছোঁ মানে অ' মানে সেইটোয়ে মাটি হয়নে নহয় নাজানোঁ, কিন্তু সিহঁতে তেওঁলোকে মানে কৈছিলে যে সেইটোৱে মানে সেইটো মাটি
অ' এই হেৰি চেৰি বনাই চাগে তোমাৰ মাটিৰ চাকি
অহ' মাটিৰ চাকি বনায়।
অ' সেইটোয়ে কুমাৰ মাটি এই মাজুলীৰ মুখৰাবিলাক সেই তেনেকে এ বনাই মই মানে অলপ চলপ জানোঁ আৰু বস্তুটো কেনেকুৱাকে বনাই প্ৰথমে মানে তোমাৰ বাঁহৰ ফ্ৰেম এদি বনাই লয় মানে চেপটোতে দেই মুখ মুখ মুখনৰ নিচিনাকে যিমান ডাঙৰক লাগে অনলি মানে গোল চেপটোহে বনাই মানে মুখৰ তাৰপিছত তোমাৰ তেনেকে মানে গাঁঠি গাঁঠি তোমাৰ যেনেকে তোমাৰ ডলা চালনী গুঠে তেনেকে গোল এনেকে মানে বস্তুটো গাঁঠি লয় দেই, তাৰপিছত তাৰে ওপৰত মানে ফটা কাপোৰ আৰু এই লেতেৰা কাপোৰবিলাক যে থাকে ফটা কাপোৰ মানে আঠা দি হেৰি কৰে মানে বস্তুটোত ফ্ৰেমটোত মানে লগাই ধুনীয়াকে আঠা দিয়ে হওঁক বা বাঁহৰ ফ্ৰেমটোত আঠা দি সেনেকে লগায়। মানে কভাৰ কৰে আৰু বস্তুটো তাৰ তাৰপাছত তোমাৰ তাৰে ওপৰত গোবৰ আৰু যোনটো মানে হেৰি থাকে কুমাৰ মাটি থাকে, সেইটোৱে মানে লেপন দিয়ে বস্তুটোক। প্ৰথমে সেই বাঁহৰ ফ্ৰেমটো আহিল, তাৰপিছত ফটা কাপোৰে দি লেপ মানে কভাৰ কৰিলে, তাৰপিছত মানে মাটি আৰু গোবৰ মিক্স কৰি তোমাৰ তেনেকে বস্তুটো মানে মানে হেৰিটো ৰোগ দিয়ে আৰু মুখাখনৰ চকু তকু বা নাক চাক যেনেকুৱা হয়। এই মাত মানে হেৰি কৰে, তাৰপিছত ধুনীয়াকে আৰু শুকোৱাৰ পিছত, জুইতটো শুকুৱাই মানে বস্তুটো মই যিমানখিনি শুনিছোঁ। তাৰপিছত যেতিয়া মানে শুকাই, শুকোৱাৰ পিছত কালাৰ চালাৰ দে দি দিয়ে আৰু বস্তুটোৰ ওপৰত। মানে এখন মুখা তোমাৰ প্ৰস্তুত কৰিবলৈ মোটা মোটামুটি পাঁচৰ পৰা সাত দিন, আঠ দিন সময় লাগে মানে। আমাৰ মানে ইন বহুত কষ্ট অ' কষ্ট হয়। খাটনি আছে, বহুত খাটিব লাগে। তাৰপিছত মানে এনেকুৱা আৰু পাছত এখন মুখা ধৰা এসপ্তাহ সময় লয়। ডাঙৰ মুখা হ'লে কথাই নাই। প্ৰথম প্ৰথম মানে হেৰি আছিলে তোমাৰ, এই নৰ্মেল মুখা আছিল। মানুহে পিন্ধিব নোৱাৰা মানে। সজাই থব পাৰা এনেকুৱা এনেকুৱা, তাৰপিছত লাহে লাহে হেমচন্দ্ৰ গোস্বামীয়ে সেই বস্তুটো ডেভেলপ কৰিলে, ডেভেলপ কৰি কৰি মানুহে পিন্ধিব পাৰা কৰিলে।
উম।
তাৰপিছত আগতে মুখ চুখ বা চকু তকু এনেকে লৰাব পৰা ব্যৱস্থা নাছিল মানে মুখাখনৰ ভিতৰত। তাৰপিছত লাহে লাহে তোমাৰ ৰাবাৰ, থাৰ্মকল এইবিলাক ইউজ কৰি মুখখন লৰাব পৰা কৰিলে আমি যেনেকে চকুৰ টিপ মাৰো তেনেকে মুখায়ো চকু টিপ মাৰিব পৰা কৰিলে। তেনেকুৱা আৰু ৰিচেণ্টলি তেওঁ পদ্মশ্ৰী এৱাৰ্ডো পাইছে। মুখা শিল্পৰ কাৰণে, আৰু তেওঁ অন্দাৰত বহুত ষ্টুডেন্ট আছে মানে। অসমৰ বিভিন্ন প্ৰান্তত ভাৰতৰ বিভিন্ন প্ৰান্তত তাৰ ওপৰি মানে আন্তঃৰাষ্ট্ৰীয়ভাৱে ব ইণ্টাৰনেশ্যনেলিও বহুত ষ্টুডেণ্ট আছে আৰু তেওঁ প্ৰায় বাহিৰত গৈ থাকে এইটো বস্তু কৰ্মশালাৰ কাৰণে
আহ বুজি পাইছো
মাজুলীৰ যিখন কালচাৰেল ইউনিভাৰ্চিটি আছে তাতে তুমি ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেট ক'ৰ্চ বা প'ষ্ট গ্ৰেজুৱেশ্যন ক'ৰ্ছো কৰিব পাৰ
উম হুম হম
আগতে আমি শংকৰদেৱত পঢ়োঁতে আছিলোঁ না এটা হস্ত কালাৰ নিচিনা বস্তু
অ হেৰি কি বুলি কয় যোনদিনাখন মানে ছবিৰ পৰীক্ষা থাকে সেইদিনাখন এখন হস্তশিল্পও কৰে অ
আমাৰ লৰাবিলাকৰ সেটো আনিব দিছিলে বাঁহৰ কাঠি
আত্ছা মই বাৰু সেইটো গম নাপাওঁ
উম
কিন্তু এনে বগা মাটি মানে পৰীক্ষাৰ আগমুহূৰ্তত ধৰা দুদিন আগত আৰু ঘৰত মানে দেউতাক অশান্তি কৰি থাকো যে বগা মাটি আনিবি
উম উম
তাৰপিছত কৰবাৰ পৰা বিচাৰি বিচাৰি সেইটো মানে বগা মাটিটো আজিকালি পাবলৈও টান বাৰু তো মানে কবা চাৰি মেলি আনি দিয়ে তাৰ পাছত তাত গৈ পেলাই আম চাম এনেকে যি বনাব কয় আৰু সেইব
উম উম বগা মাটি মানে আমিতো ধৰক কুমাৰ মাটিতো নাপাওঁ ন য'তে ত'তে আমি সাধাৰণতে আমাক কোনটো মাতি দি দিছিল জানা নাই এই যে তোমাৰ কেঁচুৱে খান্দি থৈ দিয়া মাটিটো যে
অ
মাটিহে মানে আঠা টাইপ হয় এৰ কুমাৰ মাটিতো আঠা থাকে আৰু কেঁচুৱাই খান্দা মাটিতো আঠা থাকে মানে ত সেই সেনেকুৱা আৰু একেচুৱাই খান্দা মাটিটোত হেৰি হয় ব্যৱহাৰ কৰিবলৈ ভাল এইবিলাক ক্ষেত্ৰত
অ হ
আজিকালি এইবিলাক বস্তু কমি গ'ল একেবাৰে আজিকালি স্কুলবিলাকত নায়ে কিজানি
আজিকালি আজিকালি স্কুলত কিবা বেলেগ বেলেগ মানে প্ৰজেক্ট দি থাকে যিবোৰ মানে লৰা ছোৱালীয়ে কৰাতকে বেছি মাক বাপেকে কৰি দিয়ে
উম উম উম সেইটো হয়
উম মই মানে পাইছো তেনেকুৱা ধৰা মানে এনেকুৱা হেৰি হয় ন গৰমৰ বন্ধ বা ঠাণ্ডা বন্ধত তেতিয়া কিছুমান মানে অ প্ৰজেক্ট দিয়ে ঘৰত কৰিবলৈ সেইবোৰ মানে ইমানে টান টান দিয়ে যে সেই বাচ্ছাইো কৰিব নোৱাৰে মাক বাপেকে- মিলি পেলাই মানে চাবমিট কৰিব লাগে
আমাৰ দিনত আৰু কি আছিল নেওতাখন ঘসস্থ কৰি লৈ যাব দিয়ে- এসোপ মান পেজত লিখিবলৈ দিয়ে আজিকালি নাই কিজানিহেতে- দশমক ছিষ্টেমটো কৰ্মবন্ধত
হ হ'ব পাৰে
উম
এতিয়া কি খাবা
এতিয়া মই খোজকাঢ়িবলৈ যাম অকণমান
উম
খোজকাাঢ়ি আহি পেলাই খাম বুট তিয়াই থৈ দিছে বাদাম তিয়াই থৈ দিছে নগৈ তিয়াই থৈ দিছে সেইযোৰ খাম সেইয়াই আৰু অ কেঁচা বাদামটো ভাজাত- নহয় মানে
ভাজাটো খালে হে ই মাই নাছে- ছে মাইনাছে হেৰি হ'বগৈ প্লাছ নহয় মাইনাছে মাইনাছে মাইনাছে হ'ব
উম হুম হুম
এনেতো মাইনাছেছে মাইনাছেে প্লাছ হয়
ইয়াটা মইনাছ চে লাগি যাব হা বুজি পাইছো হেৰি কি বুলি কয় ভাজা বাদামটো খালে কি হয় মানে কিয় হয়
এই ভাজা বাদামটো খালে হেৰিয়ে ন তোমাৰ কাৰ্বহাইড্ৰেট বেছি হৈ যায় এ নে ভাজা পৰা বস্তুৱে- ফেটচ বেছি নকৰে জানো প্ৰ- তো কমি যায় তাতে কাৰ্বচ চেড হয়
উম হুম বুজিছো বুজিছো মই আজি হেৰি চাই আছিলো হেলডি কেকৰ ৰেচিপি চাই আছো
হেল্ডি কেক কেনেকুৱাকে বানাই-
মানে চেনি ইউজ নহয় ময়দ ইউজ নহয় এতিয়া আনহেলি কি হয় ময়ইদা- নহয় জানো ম ই- দা চেনি এইবোৰ বস্তু হে মানে আনহেল্ডি হয় ন ত মই খাই আছো তাতে তোমাৰ আ হেৰি উজ কৰিছিলো যিটো টো হেৰি কৰি গুৰি কৰি লৈছিল আৰু তাতে মানে হে- পাউদাৰ দিছিলে এটা কক' পাউদাৰ বুলি মানে চকলেটৰ পাউদাৰ এটা পায়
ন কক প ন মছো
অ সেইটোত মানে চেনী - তেনি নাথাকে আৰু ত' সেইটো- অ সেনেকে দি পেলাই অ মানে ট চট দি কণী দি পেলাই এেনেকে বনোৱা- মানে ৰেচিপি এটা চাইছিলো কেতিয়াবা ট্ৰাই কৰিম।
খোৱাবা আশা থাকিল।
উম যদি ভাল বনে কেতিয়াবা।
উম উম।
তাৰ পাছত আকৌ মানে আহ কিছুমান এনেকুৱা হয় ন মানে- অ কেকটো মানে হেৰি কৰা নহয় আৰু ধৰা এনেতো নৰ্মেলি কেকটো- ভিত দিব লাগে ন ত তেতিয়া এনেকেও চাই আছিলো মানে দৈতটো- অ- দৈ যিখিনি হেৰি- থে স মানে- চেকনিত কাপোৰ এখনত প্ৰথম মেৰিয়াই লয় দৈ খিনি তাৰপিছত চেকনি এখনৰ ওপৰত মানে কাপ- ব খত সহ দৈ কিনি থৈ পেলাই ওপৰত মানে ৰাখি থৈ দিয়ে যাতে তাৰ যিটো পানী থাকে ওলাই যায়। যায়।
উম উম উম।
লগত পন বা তেনেুৱ ম্ ম মানে তাতে মৌ - চৌ দি পেলাইও মানে সেনেকে কেক বনাব পাৰি।
উম। মো পায় ন মোৰতো বস্তু ময়ো হেলডিত ময় বহুত হেল্ডি
উম কিন্তু দোকানত পোৱা মৌ টো হেল্ডি নহয়।
হেল্ডি নহয় বাৰু কিন্তু মানে আমি যিটো মানে হেৰিটো পাওঁ লোকেলটো সেইটোহু বছৰলৈ থৈ দিব কৰিবলৈ।
অ কিন্তু সেইটো পোৱাও টান নহয়।
পুৰণা হয় সিমানো বেছি মূল্যবান হয় বোলে, শুনা মতেহে আৰু ইমান নাজানো বাৰু। হা
ময়ও শুনিছো ইটো।
উম মৌ বোলে কেতিয়াও নষ্ট নহয়।
এক চেকেণ্ড ৰ'বা, অ হেল্ল'।
উম ময়ো বোলে তোমাৰ নাতিয়েও খাব পাৰো। তোমাৰ যেতিয়া নাতি হব তোমাৰ তোমাৰ সময়ৰ মৌ তোমাৰ নাতিয়ে ভাব পাৰিব বোলে।
অ' মানে হেৰি কোনে কৈছিলে যিমান। পুৰণা মম হয় মানে ভাল হয় এনেকে পেলাই শুনিছো মই।
উম-উম-উম ঠিক আছে দিয়া ৰাখিছো দেই।
উম, দিয়া ঠিক আছে।